অ কিবা কৰি আছিলা নেকি
নাই নাই নাই কোৱা
অ উম ঘৰতেতো আছিলা
হয় মই ঘৰতে তুমি ঘৰত নে
উম ঘৰতে আছো ৰবা এইটো কি বুলি কয় মানে আজি এটা বিষয়ৰ ওপৰত মানে কথা পাতিবলৈ বিচাৰিছিলোঁ মানে আজি মই হুহ আমাৰ ওচৰৰ নদী এটা দেখিলোঁ তাতে নদীটো বহুত লেতেৰা হৈ আছে আছিলে সেইবাবে পৰিৱেশৰ ওপৰত কথা অলপ পাতিব ওলাইছিলোঁ
নিশ্চয় নিশ্চয় কোৱা কোৱা
হয় তুমি কি ভাবা পৰিৱেশ আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ
মই ভাবো তোমাৰ পৰিৱেশ আমাৰ বাবে বহুখিনি গুৰুত্বপূৰ্ণ কাৰণ পৰিৱেশৰ ওপৰত আমি বায়ু পানী গছ গছনি নানা ফল মূলৰ লগতে আমি সকলোখিনি আমি পৰিৱেশৰ পৰাই পাওঁ পৰিৱেশৰ পৰা আমি উশাহ নিশাহ লৈ আছো যাৰ বাবে আমি দৈনন্দিন জীৱনটো আমাৰ চলি আছে। পৰিৱেশ আমাৰ বাবে যথেষ্টখিনি গুৰুত্বপূৰ্ণ ত তুমি যিটো কথা ক'লা নদীখন লেতেৰা আছে ত মানুহে পৰিৱেশৰ ওপৰত অকণমান গুৰুত্ব দিব লাগে।
তুমি কি কব খুজিবা পৰিৱেশ বুলিলে তুমি কি বুজা আমাৰ দৈনন্দিন জীৱনত
হয়, পৰিৱেশ মানে আমাৰ দৈনন্দিন জীৱনতোক ক'বলৈ গ'লে আমাৰ পৰিৱেশৰ ওপৰতে নিৰ্ভৰশীল। উশাহ নিশাহ খাদ্য, সকলোবোৰ আমাৰ পৰিৱেশেই দিছে। আৰু যিধৰণে মই ক'লো যে, আমাৰ কাষৰ ওচৰৰ নদীটো দেখি পেলাই
লাগিল, যে কাৰণ সকলো মানুহখিনিয়ে আহি পেলাই তাত জাবৰ-জোথৰ ঘৰৰ সকলো লেতেৰা বস্তু আহি পেলাই নদীটোতে পেলাই দিয়ে। সেইবাবে পৰিৱেশটো আৰু মানে নদীবিলাক আমাৰ লেতেৰা হৈছে। নদী যিহেতু লেতেৰা হৈ পৰিলে নহ'ব, সেইবাবে দেখিবলে বেয়া লাগিছে। আৰু গোটেই গুৱাহাটীখন ক'বলৈ গ'লে
মানে বহুটো জাবৰ-জোঁথৰে ভৰ্তি হৈ আছে। সেইবোৰ দেখিলে বেয়া লাগে। তুমি কি ক'বা?
মই তোমাৰ কথা একদম একমত হৈছোঁ, বৰ্তমান সময়ত মানুহে পৰিৱেশৰ প্ৰতি একদম গুৰুত্ব নিদিয়া হৈ গৈছে। মই ভাবো পৰিৱেশ টো চাফ-চিকুণ কৰি ৰখাটো মানুহৰ অভ্যাস নহয়, ই দায়িত্ব হিচাপে মানুহে পালন কৰিব লাগে। এই ইয়াৰ ওপৰত ঘৰৰ পৰিয়ালৰ পৰিয়ালৰ লোকবিলাকে ল'ৰা-ছোৱালীৰ সৰুৰ পৰাই শিকাব লাগে পৰিৱেশৰ কিমান গুৰুত্ব আমাৰ জীৱনত বা আমাৰ বাবে বিদ্যালয়তো ইয়াৰ ওপৰত এক মানে আলোচনা কৰিব লাগে বিদ্যয়ালয় বিলাকত, এক পাঠ্যক্ৰমত এক অ', দিব লাগে, কি পৰিৱেশ কি হয়, পৰিৱেশ কিয় দৰকাৰ? কাৰণ বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় যে মানুহে পৰিৱেশৰ প্ৰতি একদম গুৰুত্ব নিদিয়া হৈ গৈছে, যাৰ ফলত বিভিন্ন ধৰণৰ প্ৰদূষণৰ সৃষ্টি হৈছে। বায়ু প্ৰদূষণৰ ফলত আমাৰ উশাহ-নিশাহ লোৱাত কষ্ট হয়, আমাৰ বিভিন্ন বেমাৰৰ সৃষ্টি হৈছে। পৰিৱেশটো সেইবাবে আমি চাফ-চিকুণ কৰি ৰখাটো আমাৰ দায়িত ত্ব, আমাৰ কৰ্তব্য। তুমি কি ক'ব খুজিবা, ইয়াৰ পৰিৱেশৰ দৈনন্দিন জীৱনত আমাৰ গুৰুত্ব কি বুলি, তুমি ভাবা?
হয়, তুমি যি ধৰণে কৈছা পৰিৱেশ এৰা অঁ, পৰিৱেশটো চাফ-চিকুণ কৰি ৰাখিবলৈ, আমাৰ দায়িত্ব হিচাপে ৰাখিব লাগে, আৰু উম, পাঠ্যক্ৰমতো দিব লাগে, এইবিলাক সৰু ল'ৰা-ছোৱালীৰ আৰু মই ভাবো গছ-গছনিৰ কটাটো বৃদ্ধি হৈ পৰিছে, সেইবাবে আমাৰ উম, বায়ুমণ্ডলত উম অক্সিজেনৰ হ্ৰাস পাইছে আৰু কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাবলৈ ধৰিছে আৰু যাৰ ফলত ক'বলৈ গ'লে, গৰম বেছিকৈ বৃদ্ধি পাবলৈ ধৰিছে। সেইবাবে গছবোৰ যাতে উম, নাকাটে। গছবোৰ আমাৰ সংয-সংযত কৰি ৰাখে। উম, গছবোৰেই আমাক জীয়াই ৰাখিছে, সেইবাবে গছবোৰ যাতে নাকাটে আৰু বিশেষ বেছিকৈ গছ পুলি ৰোপন কৰিব লাগে আৰু এইটো দেখিবলৈ পোৱা গৈছে যে য'ত য'ত গছ লাগে তাতে গছবিলাক কাটিছে আৰু য'ত য'ত গছ নালাগে তাতে গছবিলাক ৰুই আছে আৰু গছ পুলি ৰোৱাৰ পিছতো মানে তেওঁলোকে ভালদৰে যত্ন লয়, জীয়ে আৰু তাৰ বাবে পুলিটো অ', দচ, পোন্ধৰ দিন পিছতেই পুলিতটো মৰহি যায় বা মৰি যায়। কিন্তু আচলতে সেইটো কৰিব নালাগে। গছ পুলি এটা ৰোৱাৰ পিছত সেইটোক সঠিককৈ যত, অ', সযতনে আৰু যত্ন ল'ব যাতে, যত্ন ল'ব লাগে যাতে, সদায় পানী দিব লাগে। সে টো মানে সেইবোৰ ওপৰত মানুহ অলপ সচেতন হ'ব লাগে।
নিশ্চয়, নিশ্চয় বৰ্তমান সময়ত যিহেতু পৰিৱেশটো চাফ-চিকুণ নোহোৱা হৈছে তাৰ মই বিশেষ প্লাস্তিক বুলি ভাবো আহ ত, আমি চাব লাগে যে আমি অধিক পৰিমণে গছ পুলি ৰোপন কৰে আৰু ৰাস পৰিমণ তা আমি প্লাষ্টিক ব্যৱহাৰ কৰি আমি পৰিৱেশতো আমি চাফ‌-চিকুণ কৰি ৰাখিব পাৰো। ত, মই ভাবো পৰিৱেশ চাফ-চিকুণ কৰি ৰাখিব বাবে আমি প্লাষ্টিকৰ ব্যৱহাৰ কমাই দিব লাগিব। তুমি কি ভাবা পৰিৱেশত প্লাষ্টিকে কেনেদৰে প্ৰভাৱ পেলাইছে।
হয় প্লাষ্টিকে মানে বহু বেয়া ক্ষতিকাৰক আমাৰ
পৰিৱেশৰ বাবে যেনে ধৰা তুমি উম, প্লাষ্টিক কেতিয়াও যিহেতু নাযায়, সেইবোৰ হ'ম যুগ যুগ ঘুৰি উম, মা মাটিতে পৰি থাকে, সেইবোৰ কেতিয়াও উম, গেলি নাযায় বা পচি নাযায় সেইবোৰে আমাৰ ক্ষতিহে কৰে আৰু সেইবোৰ জ্বলালে আমাৰ বেছিকৈ ক্ষতিকাৰক হয় বায়ুমণ্ডলত। সেইবাবে প্লাষ্টিক বিশেষকৈ প্ৰয়োজন নকৰি আমি আজিকালি কাগজৰ মোনা তাৰ পাছত কাপোৰৰ মোনা এইবোৰ ব্যৱহাৰ কৰিব লাগে আৰু উম, প্লাষ্টিক যিমান পাৰোঁ আমি কেও কমকৈ ব্যৱহাৰ কৰিব লাগে।
নিশ্চয়, নিশ্চয় প্লাষ্টিকৰ কম ব্যৱহাৰেই বৰ পৰিৱেশটো আমাৰ বচাই ৰাখিব বুলি মই ভাবা আৰু গছ-গছনি কতাটো চৰকাৰে এইটোৰ ওপৰত গুৰুত্ব দিব লাগে। কাৰণ অধিক গছ ৰোপণ কৰিলেহে পৰিৱেশ ভাল হৈ থাকিব, পৰিৱেশ চাফ-চিকুণ হৈ থাকিব। কাৰণ দেখিবলৈ পোৱা যায় মানুহৰ আজিকালি য'তে ত'তে যেনে তেনে জাবৰ জোথৰ পেলাইছে, ডাষ্টবিন থকাৰ পিছতো মানুহে জাবৰ-জোথৰ বিলাক ৰাস্তাতে পেলাই থৈ যায়, যাৰ ফলত পৰিৱেশ প্ৰদষিত হৈ যায়। মাটি প্ৰদষিত হৈ যায়।
হয়, তুমি একেবাৰে ঠিক কৈছা। আ', মাটিৰ প্ৰদূষণ হোৱা বিশেষ কাৰণ এটা মই ক'ব বিচাৰোঁ, কৰ্ম আজিকালি কৃষি কৰ্মত যেনেকৈ, ৰাসায়নিক সাৰবিলাক ব্যৱহাৰ কৰি আছে, সেইবোৰৰ বাবে মাটিৰ, উম, গুণাগুণ হ্ৰাস পাবলৈ ধৰিছে আৰু সেই সাৰবোৰৰ বাবে আমাৰ উম, দেহতো অধিক ক্ষতিকাৰক মানে ক্ষতি কৰিছে আৰু উম, মই, মই ভাবোঁ যে ৰাসায়নিক সাৰ বিলাক ব্যৱহাৰ নকৰি, আমি ঘৰত তে প্ৰস্তুত কৰা, উম। সাৰ যেনেকৈ উম। উম, মানে গোবৰ সাৰ আৰু মই ভাবোঁ কি মানুহবিলাকে যে জাবৰ জোথৰবিলাক য'তে ত'তে পেলাই। সেইবোৰ য'তে ত'তে পেলোৱাতকৈ, এটা গাঁত খান্দি নিজ্বচ, নিজৰ ঘৰৰ পিছফালে উম, সেইবোৰ পুতি থৈ আৰু সেই সেইবোৰৰ পৰা যিটো সাৰ ওলায়, সেইবোৰ খা খেতি পথাৰত প্ৰয়োগ কৰিলে অধিক উম, ফল পাম বুলি ভাবোঁ আৰু তেতিয়া স্বাস্থ্যও অলপ যত্ন লোৱা হ'ব। তুমি কি ভাবা, ইয়াৰ বিষয়ে?
নিশ্চয়, নিশ্চয় তুমি ঠিক কৈছা। বৰ্তমান কৃষি কৰ্ম অত্যাধিক ৰাসায়নিক সাৰৰ ফলত, মাটি প্ৰদূষণত আৰু কীটনাশক দ্ৰব্যৰ ফলতো মাটিৰ উৰ্বৰতা হ্ৰাস পোৱা দেখা গৈছে। তাৰ সলনি পৰিৱেশত যিহেতু গছ গছনি বিশেষ ভূমিকা থাকে। ত' গছ গছনিবলাক কটাৰ ফলত, বৰ্তমান আমাৰ দেখা পোৱা গৈছে যে, কলোঁ তাৎপৰ্য অত্যাধিকভাৱে, আমাৰ বাঢ়ি গৈ আছে। গৰম আমাৰ হঠাৎ বাঢ়ি গৈছে। কেতিয়াবা অৱতৰত আমাৰ বৰষুণ দিয়া দেখা যায়। বা বানপানীৰ সৃষ্টি হয়। ত' মই ভাবোঁ গছ গছনি আমাৰ পৰিৱেশৰ লগত এক বিশেষ ভাৱে জড়িত।
ত' আমি, গছ গছনি ৰোপন কৰি, আমি গোলকীয় উত্তাপ বৃদ্ধি, এই বিলাক আমি হ্ৰাস কৰিব পাৰোঁ। আৰু দেখা পোৱা গৈছে, গোলকীয় উতাপ্ত বৃদ্ধিৰ ফলতে আমাৰ বৰফ বিলাক গলি যাই আছে। আৰু তোমাৰ খৰাং বতৰ আহি পৰিছে। ঘূৰ্ণী বতাহ আদি বিভিন্ন ধৰণৰ সমস্যা, আমি দেখিবলৈ পোৱা যায়। তুমি কি ক'ব খুজিবা, ইয়াৰ ওপৰত? যিটো আমাৰ ঘৰৰ গছ গছনি কটাৰ ফলত, পৰিৱেশৰ যিটো যিটো মানে পৰিৱেশৰ গুৰুত্ব, সেইটোৰ ওপৰত আমি কি ক'ব খুজিবা মানে, পৰিৱেশৰ গুৰুত্বত যিহেতু গছ গছনিৰ এক বিশেষ হাত থাকে বুলি, মই ভাবোঁ। ত' গছ গছনি কটাৰ ফলত, পৰিৱেশটো আমাৰ নষ্ট হৈ গৈছে। যাৰ ফলত, তুমি মই ক'লোৱে অলপ আগতে। খৰাং বতৰ নামি আহিছে, বা ঘূৰ্ণী বতাহ আহিছে। ইয়াৰ ওপৰত তুমি কি ক'ব খোজা?
হয়, তুমি গোটেইখিনি কলাই আৰু সেইটোৱে কথা যে উম, গছ গছনি কটাৰ ফলত, আমাৰ গোলকীয়তা বৃদ্ধি পাইছে আৰু
মানে, বেছি অৱতৰত যেনেকৈ মানে, যিটো হ'ব নালাগে, সেইটো হৈছে।
নিশ্চয়, নিশ্চয়।
সেইবাবে, সেইবাবে মই ভাবোঁ? গছ-গছনিবোৰ সংৰক্ষণ কৰিব লাগে আৰু চৰকাৰে ইয়াৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। কাৰণ উম্, চৰকাৰৰ হাত নাথাকিলে, একো নহ'ব কাৰণ উম্, চৰকাৰে যদি নিজে গছ কাটি থাকে, তেতিয়া জনসাধাৰণক আৰু কি ক'ব, হয় নহয়?
হয়, এইটো ঠিক কৈছাঁ তুমি। মই আৰু পৰিৱেশ সুৰক্ষিত থাকিলেহে মানুহ আৰু অন্যান্য জীৱ-জন্তু বোৰো আমাৰ সুৰক্ষিত হৈ থাকিব।
হয়, ঠিক কৈছাঁ। আজিৰ পৰিৱেশৰ ওপৰত কথা পাতি তোমাৰ লগত বহুত ভাল লাগিল আৰু ভাবোঁ, যাতে আগলৈ আমি এনেকৈ বিভিন্ন বিষয়ৰ ওপৰত আমি এনেকে আলোচনা কৰি যাব পাৰোঁ।
হয়, নিশ্চয়। মই শেষৰ ফালে এইটোৱে ক'ব খুজিম যে সুস্থ পৰিৱেশ আৰু সুস্থ জীৱনে হৈছে আমাৰ মূল ভেটি, আমাৰ মূল জীৱনৰ মূল মন্ত্ৰ। সুস্থ পৰিৱেশ থাকিলেহে আমাৰ জীৱন সুস্থ হৈ থাকিব।
হয়, পৰিৱেশ আমাৰ মূলধন। ইয়াক আমি সঠিক মানে ভালদৰে ৰাখিব লাগিব, তেতিয়া আমিও ঠিকে থাকিম।
অ', ঠিক আছে দিয়া, আজি তোমাৰ লগত মই পৰিৱেশৰ কথা পাতি মই নিচেই আনন্দিত হৈছোঁ।
হয়, মইও আনন্দিত হৈছোঁ, দিয়া ধন্যবাদ।
হয়।